হ।
আহ কি কৰি আছা।
কি কৰিবা এনেই আছো ৰ'বা ঘৰতে তুমি কি কৰি আছা।
এ মই বিদ্যয়ালয়ৰ আগৰ যিবিলাক ফটো আছিল মোৰ মোবাইলত আছে এটা দুটা তাকে এনে অলপ চাই আছিলো সেইবিলাক চাই কিনে অলপ বিদ্যালয়ৰ স্মৃতি ভাবিছিলো ৰ'বা এনেই
অ মইও চাই আছিলো সেই মানে মই আজি চোৱা নাই বাৰু পৰখিনে তাৰে আগৰ দিনা চাই আছিলো। মোৰো মানে মাজে মাজে মনত পৰি যায়হে বিদ্যালয়ৰ দিনবোৰ বাকী তোমাৰ কেনেকুৱা ধৰণৰ স্মৃতি আছে বিদ্যালয়ত কোৱাচোন মোক অলপ তোমাৰ স্মৃতিবোৰ জানো অলপ
স্মৃতি কম ৰবা। আগে তোমাৰ খবৰ পাতি কোৱাচোন খবৰ পাতি কেনেকে ক মানে কি চলি আছে জীৱনটো তলপ কোৱা তাৰে বিষয়ে আৰু পিত পাতিম অ সময় আছে বত পাতি থাকিম লাহে লাহে
খবৰ কি কবা আৰু গুৱাহাটীত থাকিলে খবৰ আৰু ভাল হ'বনে এই একে জীৱন তোমাৰো একে অৱস্থা যেনেকুৱা মোৰো সেনেকুৱাই আৰু ওলাই গলেতো জানাই কিমান জাম হয় কিমান ট্ৰাফিক তাৰ কাৰণে ওলাইও যাব নোৱাৰি ঘৰৰ পৰা ঘৰত থাকিলেও তোমাৰ সেই একে কামৰ চিন্তা পইচাৰ চিন্তা এইবোৰেই আৰু বাকী তোমাৰ কেনেকুৱা জীৱন চলি আছে ৱাহ
এ জীৱন আজিকালি লৰা ছোৱালীৰ একেইচোন তোমাৰ দতে দিয়া চম মোৰো দিনত ঘৰত ৰাতি হলে এই মবাইল চোৱা দিনত হলে ঘৰত থকা ফটো ওলাই যাব ইচ্ছা নোযোৱা হোৱা সেই দিয়া ওলাই গলে তোমাৰ গৰম গাড়ীৰ সমস্যা পানীৰ সমস্যা বানপানী ওলাই যাবলৈতো পইচা লাগে পইচা নাই ঘৰত গালি শুনো কাম নকৰো একো মানে তোমাৰ কাম পোৱা নাই বা তোমাৰ চাকৰি কৰিব লাগে কিবা কিবি কিবা কিবি কিমান শুনিবা আৰু এইবিলাক মানে শুনি শুনি অনচছা লাগিছে আৰু কেতিয়াবা কেতিয়াবা মানে ঘৰৰ পৰা গুচি যাবহে মন যায় কি কৰিবা যাব নোৱাৰাৰে দেচোন এতিয়া বাকী তুমি বিদ্যালয়ৰ কথা ক'লা ন মই মানে বিদ্যালয়ৰ স্মৃতিৰ কথা পাতিছিলো ন ত' তাৰে বিষয়ে পাতো দিয়া অলপ এতিয়া কথা এইগিলাখনতো হৈয়ে থাকিব দিয়া। কিমানো দুখ কৰি থাকিব এইবিলাকক লৈ এইবিলাক কথা মানে কেতিয়াও শেষ নোহোৱা কথা দিয়া মানে যেতিয়ালৈ কাম কৰিব নোৱাৰো আৰু তেতিয়ালৈ এইবিলাক থাকিবয়ে
এতিয়া কোৱাতে তুমি ৱা অলপমান শুনি কিনে সেই দিনবোৰে মনত কৰো দো অলপ মনটোও ভাল লাগিব আৰম্ভ কৰি দে আৰু কেনেকৈ তুমি পাৰ কৰিছা তোমাৰ বিদ্যালয়ৰ দিনবোৰ কি কি অনুষ্ঠানত অংশগ্ৰহণ কৰিছা সেইবোৰ মোক শুনো অলপমান
মই তোমাৰ বিদ্যালয়ৰ স্মৃতিৰ কথা ক'বলৈ গ'লেতো মই বিদ্যালয় আৰু ক্লাছ দশম শ্ৰেণী লৈ আৰু শ্ৰেণী দশম শ্ৰেণীলৈ আৰু তো তোমাৰ মই দশম শ্ৰেণীলৈ দুখন স্কুলত পঢ়িছিলোঁ আৰু মানে আমাৰ। অ মই আগতে তোমাৰ গাঁৱত পঢ়িছিলো তো ত গাঁৱত প তোমাৰ মই এখন পঞ্চম শ্ৰেণী গো পঞ্চমক গিলে আৰু পঞ্চম শ্ৰেণীলৈ মই তোমাৰ আহ এখন বেলেগ স্কুলত পঢ়িছিলো আৰু ষষ্ঠৰ পৰা এখন হাই বেলেগ হয় আমাৰ ওচৰতে এখনো হাই স্কুল বুলি কয় ত ষষ্ঠ শ্ৰেণীৰ পৰা মই দশম শ্ৰেণীত আতে পঢ়াইছিলো দিয়া মানে তোমাৰ প্ৰথমৰ পৰা তুমি পঞ্চমলৈ যিটো স্মৃতি সেই স্মৃতি বাৰু মোৰ ইমান এটা মনত নাই তথাপিও কিছুমান আছে দিয়া মানে ধৰি লোৱা সেই স্মৃতিবোৰ যেতিয়া তোমাৰ নতুন নতুন লগ বিলাক অ হোৱা আৰম্ভ হৈছিল বা তোমাৰ এটা যিটো তেওঁলোকৰ কি বুলি কয় সেইটো সম্বন্ধ সেই সম বন্ধ গ় লোৱা এটা আৰম্ভণি হৈছিল আৰু ক্লাছ প্ৰথমৰ পৰা ক'বলৈ গ'লে ত' সেই তেতিয়া সেনেকুৱা সময় আছিল যেতিয়া যেতিয়া যিমান আগবাঢ়ি থাকিলোঁ সেই বন্ধুত্বাবিলাক মানে বেছি গভীৰো আহিল ত' তাৰপিছত মানে বহুত মানে তোমাৰ তাতে এল যেতিয়া আমি এল পি স্কুলত আছিল আৰু তেতিয়া সে আমাৰ শিক্ষক এজন আছে তেওঁ লগত যিটো ফুটবল খেলিছিল আৰু আহ শিক্ষকজনে কিন্তু বহুত মানে মানে মানে যিটো সৰু ক্লাছ থাকে ন মানে আমি ধৰি লোৱা পঞ্চমত আছো তেওঁ সদায় যিটো চতুৰ্থ আছে সেই চতুৰ্থ শ্ৰেণীৰ সৈতে খেলে আৰু বহুত মানে তোমাৰ যিটো কোৱা হয় উইন্ন কৰা বুলি ন মানে এনে এনে কোৱা বুলি বা গ'ল হলেও তুমাৰ গল নিদিয়া বা এনেকুৱা আৰু অফচাইড হলে অফচাইড নিদিয়া সেনেকুৱা এনেই আৰু হাই ধেমালি কৰি বহুত গেম খেলিছিলো তোমাৰ তোমাৰ আমাৰ কি হৈছিলবাৰ এবাৰ যেতিয়া আমি চতুৰ্থ শ্ৰেণীত আছিলো দিয়া তেতিয়া আমাৰ পঞ্চম শ্ৰেণীৰ লগত যিটো পঞ্চম শ্ৰেণীৰ লগত কাজিয়া মানে আগতেো জানাই তুমি আগৰ সময়ত তোমাৰ এনেকুৱা কাজিয়া হৈ থাকে মানে ডাঙৰ ক্লাছ সৰু ক্লাৰ লগতনেুৱা কাজিয়া হৈ থাকে এনেকুৱা কাজিয়া হৈছিল আৰু কাজিয়া হৈছিল মানে শিলগুটি দুলীয়া দুলি এনেকুৱা এনেকুৱা কাজ হৈছিল তাৰপিছত আমি মাৰো খালো ত' ত' ইমান এটা আৰু মোৰ মনত নাই আৰু প্ৰথম যিটো স্মৃতি সেই স্মৃতিৰ ওপৰত কিন্তু মোৰ ষষ্ঠ শ্ৰেণীৰ পৰা যিটো দশম শ্ৰেণীৰ যিটো স্মৃতি বিদ্যয়ালয়ৰ স্মৃতি সেই স্মৃতিটো কিন্তু একদম উল্লেক্ষণীয় স্মৃতি তোমাৰ। যেতিয়া মই তোমাৰ এখন স্কুলৰ পৰা ওলাই আহিলোঁ আৰু সেইখন স্কুলত মানে এডমিশন ল'ব আৰু নামভৰ্তি কৰিব ত' আহিলোঁ তাতে তো আহিলে ষ ষষ্ঠ শ্ৰেণীৰ পৰা তাতে পঢ়িলোঁ তো পূৰা এনজয় কৰিলোঁ ষষ্ঠ শ্ৰেণীৰ পৰা আৰু তাৰপিছত তোমাৰ ষষ্ঠ শ্ৰেণীত তোমাৰ প্ৰথম ভয় লাগে ন নতুন নতুন কলেজে গৈছো নতুন নতুন শিক্ষক শিক্ষয়িত্ৰী পাইছো ত' তাতে এজন আৰু শিক্ষক আৰু আমি যেতিয়া সেইখন সেইখনত নামভৰ্তি কৰিব গৈছিলে আৰু তাৰ আগতে আমি এটা শুনি গৈছিলে যে তাতে বোলে এটা বহুত আৰু মানে মাৰে আৰু সচ মানে বহুত মাৰে আৰু ত সেনেুৱা এজন শিক্ষকৰ নামো শুনিলো ত তেতিয়া আৰু বেছি ভয় লাগিল মানে দম দিয়ে বা তোমাৰ খঙাল এনেকুৱা টাইপৰ আৰু থাকে নহয় প্ৰত্যেকখন স্কুলতে এটা এটা ত তোমাৰ জানে সেনেকুৱা আৰু ত' ভয় লাগিছিল ত' প্ৰথম সচ্ শ্ৰেণীতটো ভালে গ'ল যেতিয়া যেতিয়া আমি ধৰি লোৱা অলপমান ভাল হ'ব ধৰিলও স্কুলখনৰ লগত যেতিয়া সপ্তম সপ্তম যিটো ত' চছেভেন ক্লাছ প আৰু তেতিয়াৰ পৰা আমি মানে খোলা হৈ গ'লো আৰু স্কুলখনত মানে তোমাৰ খেলা ধূলা হওক বা অন্য যিবিলাক কাম হওঁক সেইবিলাক কৰাৰ লগত ত' সেনেকে দিয়া বাকী ক'বলৈ গ'লে ক্লাছ এইট নন গ'লে তেনেকে বাকী টেন কিন্তু ভালদৰে গৈ দিয়া মানে টেনটো মোৰ সঠিক যিটো দশম শ্ৰেণী দম শ্ৰেণী কিু বহুত ভালদ মনত আছে মোৰ তাতে যিবিলাক আমি কাম কৰিছিলো যিহেতু আমি একদম শেষৰ শ্ৰেণী আছিলো স্কুলখনৰ সকলোব দাযিত্ব আমাৰ ওপৰত পৰিছিল। মই পিছে এবাৰ স্কুলৰ জি এছো হৈছিলো কিন্তু মানে এইবিলাক যে জি এছটো জানাই তুমি চাগে ত সেয়ে হৈছিলো মই ত এনেকুৱা দায়িত্ব আৰু দায়িত্ব বিলাকো পালন কৰিছিলো বহুত খিনি স্কুলৰ কাম কাজো কৰিছিলো আৰু অ অন্যান্য যিবিলাক বাৰ্ষিক অধিবহন তাতও বহুত সহায় কৰি দিছিল ছিলো আৰু তাতেতো মই জানাই মই ভাষণ দিব লাগে ভাষণ দিব লাগিছিল ময়ো ত সেনেকুৱা আৰু বহুতখিনি কৰিছিলো এই স্কুলৰ স্মৃতিবোৰ শেষ নাই নহয় দিয়া বাকী তোমাৰ অলপ কোৱাচোন স্মৃতি স্কুলৰ
মোৰো তোমাৰ দাৰা একেই আৰু যেতিয়া সৰুতে আছিলো সৰুতে মানে মোৰ তোমাৰ আমাৰ যিটো মই অংকুৰ শ্ৰেণীৰ পৰা এখন স্কুলতে পঢ়িছোতো ত এ মানে গোটেই লগৰীয়া যিমান আছে বেছিভাগ তোমাৰ অংকুৰ শ্ৰেণীলৈ দশম শ্ৰেণীলৈ। অ অংকু শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ আৰু একেই আৰু গোটেইবোৰ বাকী তোমাৰ যিবিলাক আহ তোমাৰ হেৰি হল বাৰিক বাৰ্ষিক অধিবেশনৰ কলা কথা কলা তুমি বা খেলৰ কথাই কলা ত সেইবিলাকো আমি পালন কৰিছো বা সেইবিলাকো আমি ভালদৰে মানে অতিবাহিত কৰিছো আৰু এই দিনবোৰ আৰু বেলেগ তোমাৰ আৰু কথা ক'বলৈ গ'লে মই অলপমান মানে বহুত বছৰে হ'লতো ত' সেই বিষয়ে অলপমান ইমান মনত নাই তথাপিও তুমি যিহেতু কৈছা তোমাৰ বিষয় তো মোৰ অলপ চলপ সেনেকুৱা অলপ কথাবোৰ মনত পৰি আছে সেইবাবে মই তোমাক ক'ব পাৰিম আৰু যেতিয়া মানে মই চাগে ভালকে মনত কৰা মতে তেতিয়া মই তৃতীয় চতুৰ্থ শ্ৰেণী আছিলো মই কিন্তু এটা মোৰ আছিল যে স্কুল স্কুলীয়া যিটো জীৱন মই একদম অংকুৰ শ্ৰেণীৰ পৰা দশম শ্ৰেণ লয় এইটো মানে এটা ৰেকৰ্ড বুলি ক'ব পৰা আৰু মোৰ ৰোল নম্বাৰ একে আছিল সদায় আৰু তেতিয়া যোনটো যজনী মানে দুজনী ছোৱালী আছিল ৰোল নম্বাৰ দুই আৰু ৰল নম্বাৰ তিনি আমাৰ তিনিটাৰত মানে বহুত প্ৰতিযোগিতা আৰু কোনে আগত হ'ব পাৰে। কোনে পিছত হ'ব পাৰে বা সেনেকুৱা ধৰণৰ প্ৰতিযোগিতাও কৰিছোঁ লগতে তোমাৰ যিবিলাক স্কুলৰ খেল থাকে সেইবোৰতো বহুত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছোঁ সৰুৰে পৰা মানে মোৰ এটা ঘৰত এটা তোমাৰ ফাইল এটা আছে আৰু সেই ফাইলটোত ইমান তোমাৰ চাৰ্টিফিকেট আছে খেলৰ তাৰপিছত ষষ্ঠ সপ্তম তাৰপিছত ন নৱমলৈকে তোমাৰ নৱম শ্ৰেণীলৈকেতো জীৱনতটো সকলোৰে একে যায়চোন কিন্তু নৱম শ্ৰেণীত আমি কি কৰিলো নৱম শ্ৰেণীত আমাক দায়িত্ব দিয়া হৈছিল তোমাৰ সকলো। যবিলাক অনুষ্ঠান হয় আৰু কলেজত মানে স্কুলত আৰু আমাৰ স্কুলত সকলোবোৰ অনুষ্ঠান আমি পাতিব লাগিব। বা ছাত্ৰ ছাত্ৰীক কেনেকৈ সেই অনুষ্ঠানৰ প্ৰতি আকৰ্ষিত কৰিব পাৰি। সেইবোৰ কৰিব লাগিব তো সেইবোৰ আমি নৱম শ্ৰেণীৰ পৰা আৰম্ভ কৰোঁ। কৰি দিছিলোঁ আৰু তোমাৰ দশম শ্ৰেণীত কি হ'ল দশম শ্ৰেণীত যিটো তোমাৰ প্ৰতি প্ৰতিযোগিতা যে হয় বাৰ্ষিক অধিৱেশন যি ক'লা তোমাৰ সেই বাৰ্ষিক অধিৱেশনত মোৰ মানে এটা আৰু এটা ৰেকৰ্ড হৈ গ'ল যে আমাৰ ট'টেল মানে মুঠ বাইশটা নে তেইশটা খেল হৈছিল ত' মোৰ সেই তেইশটা খেলৰ ভিতৰত তোমাৰ ওঠৰটা প্ৰাইজ আছিল। ত' সেইটো এটা ৰেকৰ্ড হৈ গ'ল বাকী তোমাৰ আমাৰ দশম শ্ৰেণীত যিবিলাক সৰস্বতী পূজা শিক্ষক দিৱস সেইবোৰতো পালন কৰিছো দিয়াচোন আৰু মানে মোক আমাৰ এতিয়া প্ৰথমবাৰ স্কুলত হেড বয় আৰু হেডগাৰ্ল দিয়া হৈছিল। প্ৰথমবাৰৰ বাবে আৰু স্কুলত আৰম্ভ কৰা হৈছিল সেইটো সেই প্ৰথমবাৰত মানে ময়ে পাইছিলোঁ আৰু হেড বয় হিচাপে তো সেইটো এটা ভাল স্মৃতি আৰু স্কুলীয়া জীৱনৰ আৰু এটা স্মৃতি ক'বলৈ গ'লে এই তুমিতো দিছাই চাগৈ প্ৰাৰ্থনা যে হয় প্ৰাৰ্থনাাৰ সময়ত আমি কামা দিব লাগে নহয় সাৱধান বিশ্ৰাম বুলি কয় যে সেইবিলাক দিব লাগে। তাৰপিছত প্ৰাৰ্থনা আৰম্ভ হয় তো সেইবিলাকোতো আছিলোঁ সৰুৰে পৰা আৰু তোমাৰ ভালে স্মৃতি আছিল। দ সকুলীয়া জীৱন বুলি ক'লেতো জানাই স্মৃতিৰ শেষ নাই তোমাৰো চাগে একে অনুভৱ আৰু সেই বিষয়ে ক গ'লে গ'লে বাকী আৰু কিবা ক'বা নেকি তোমাৰ
এই ঠিকে কৈছা দিয়া মানে এইবিলাক যি স্মৃতি সুমদৰ স্মৃতি বা তোমাৰ এই সৌন্দৰ্যতা স্মৃতি সেই স্মৃতি বিলাক কিন্তু আমি কেতিয়াও পাহৰি নাযাও মানে কিছুমান এনেকুৱা স্মৃতি আছে স্কুলত তোমাৰ সেই স্মৃতিবোৰ তমাৰ মনত কৰিলে এতিয়াও যেন সেই দিনবোৰলৈ ঘুৰি যায় আৰু সনেকুৱা লাগে বাকী তুমি যে ক'লা তোমাৰ কিবা হেড আছিলা বোলে ত' মইো সেয়ে আছিলো দিয়া মানে আমাৰ তাতে আৰু জি এছ বুলি কোৱা আছিল তো ত' মই আছিলো আৰু এবছৰ প্ৰত্য়েক বছৰে বছৰত থাকিব লাগে তো এক বছৰে বছৰে সলনি হৈ থাকে ত' মোকো মানে সকলোবোৰে মানে ভোট দি কিনে মোকো তোমাৰ অ সি সেইটো পদত দিছিল আৰু মোকো মানে স্কুল সময়ত সকলোৱে ভাল পাইছিল আৰু প্ৰথম ছিক্সৰ পৰা হওক তোমাৰ ম মই সকলোৰে লগত মিলি মানে মিলিব পৰা আছিলো। তো আগতে এতিয়া বাৰু অলপমান মানে যিটো কি বুলি কয় মানে অ সেনেকোৱা নহয় আৰু এতিয়া অলপ বহুত সলনি হ'লো আগতে মানে যেনেকুৱা নাছিলো। মানে আগতে সকলো লগত মিলি জুলি এনেকুৱা কথা পাতি আছিলো। সেনেকুৱা আৰু ত' আগত মিলি জুলি আছিলো ত' সকলোৱে মোক ভাল পাইছিলে আৰু মানে ভালদৰে মই ব্যৱহাৰ কৰিছিলো। সকলোকে সেনেকুৱা আৰু মই আৰু সনেকুৱা মানুহো নহয়। যে মই বেলেগক তোমাৰ বেয়াকে এনেকুৱা ক'ব লাগে ম সকলো লগত অলপ মিলি জুলি থাকিব খোজো আৰু মানে এটা ভাল আৰু মিলা প্ৰীতিৰে কাৰণ বেয়া পায়নো কি হ'ব ক'বাচোন তুমি ত' তাৰপিছত মই এক উঠিলো ত' উঠাৰ পিছত মোক উঠাই দিলে ভোট মোক ভোটত জিকাইে মানে আৰু এটা কথা হ'ল মানে মোৰ মোৰ যিটো এ অপজিচন থাকে ন সেই অপয়োজনটে এটাও ভোট নাপালে জানে তুমি মই যি ভোট গোটেই ভট দিছিল ময়ে পালোঁ অকল সি এটা ভোট পাইছে আৰু সেইটো ভোটো তাৰ নিজৰে সি মোক কৈছে আৰু সি মাত্ৰ এটা ভোটই পাইছে সেইটো ভোটো তাৰ নিজৰে আৰু বাকী যিমান ল'ৰা ছোৱালী আছে গোটেই মোকে দিছে ত' সেইটো এটা বহুত ভাল লগা দিন আছে আৰু মোৰ কাৰণে ভাবি হ'লে মানে সকলোৱে যে মোক বিচাৰিছে মই এইটো কাম কৰা আৰু তো সেই চাহ চাব দাম বিশ্ৰামে দিছোঁ দিয়া সেনেকা ময়ো বাকী তুমি কিবা ক'বা নেকি লাষ্টত আৰু শেষত হ'ব দিয়া
শেষত হে মই মই তোমাৰ দৰে এই যিটো ক'লা ইলেকশ্যন টাইপৰে হৈছিল মানে আমাৰ স্কুলত তোমাৰ পাঁচশ নে ছশমান আছে ল'ৰা ছোৱালী তাৰে ছশ ভিতৰত মই মনত থকা মতে পাঁচশ ছিয়ান্নব্বৈ নে সাতান্নব্বৈটা ভোট পাইছোঁ বাকী সিতিনিটা মানে নাহিলে স্কুলত ত সেনেকৈ আৰু জিকিলোঁ বাকী স্কুলীয়া স্মৃতিৰ কথা ভাবিলে মানে মুখত হাঁহি এটা আহি যায় আৰু বাকী বেলেগ কথা নকওঁ দিয়া এই বিষয়ে পিছত কেতিয়াবা কথা পাতিম নে কি কোৱা ৰাখিছোঁ দিয়া এতিয়া
অ হ'ব দিয়া